হ
শুনিছানে অ শুনিছা কি কৰিছা
এনে আছো তুমি
মইয়ও এনে আছো খবৰ ভাল
অ ভাল ভাল তোমাৰ
ভালে মাহঁতৰ ভালনেে
ভালেই তোমালোকৰ
আমাৰো ভালেই তুমিতো গুৱাহাটী আহিবা ন পৰহিলে
অ
এনেই আছো আমি মুভি চাম হা
অ হ'ব
উ আৰু কৰ'বাত ফুৰিবা নে কি
তাকে চাও কি কি ভাল ভাল জেগা আছে তুমিতো জানিবাই
উমছাল কদ ন
হয়
তোমাৰ কিবা কাম আছে নেকি পৰহিলৈ
হম
কি কাম
মন্ত্ৰী এজনী পৰীক্ষা দিবলৈ যাব তাত
অ অ ঘাট চেহেৰে
ভাত গম পোৱা নাই বাৰু
উ অ
উম
ব নাই হোৱা না
বনাই হোৱা নাই আৰু হ'ব আৰু বেছি টাইম নাই তোমালোকে
আমাৰো আমি খোৱা হ'ল
হম কি হয় খালা
মাছে
মাছেৰে
উম
উম
আৰু আজি কি কৰি আছিলা দিনটো
দিনতটো এনেই কাম দুটামান আছিলে সেয়াাই কৰিলোগে গৈ
উম খবৰেই নাই
উম এই কামৰ পৰা আজৰি পোৱা নাছিলো
অ অ
আজি কেনেকুৱা গল দিন
ভাল ন
উম
অ তাইে আমাৰ বন্ধ আছে
কিহৰ
তুমি কাইলৈ আহ বাৰাইছ কাইলে হেৰি বনাম কাইলৈয় কিবা আছে মই পাহৰিলো।
অহ উম।
তেওঁক এইবাৰ অৰুণাচললৈ যাবানে নাই ঘৰে ঘৰে
কিনিব লাগিব।
অহ তাৰ ৱাটাৰফলত গা ধুৱাবলে।
উম।
উম
কোনফালে এইফালে ইটানগৰ ফালে নে হেৰিফলে যাবা।
নজাঁনো তুমি কলৈ লৈ যোৱা মোক।
উম। আপাৰৰ ফালে গ'লে ভাল হ'ব আপাৰৰ বালিজনৰ ফালে
উম।
উম। কেতিয়া আহিবা কেতিয়া।
মই জুলাই লাষ্টলৈ যাম
জুলাই লাষ্টলৈ
উম।
উ তাৰমানে এতিয়ালৈকে সিদ্ধান্ত দিয়া নাই কেতিয়া বন্ধ হ'ব।
নাই দিয়া।
উম। তোমাৰাল লগত মাহতটো ভাতত লাগি আছে।
কি তোমালোকৰ
কাঁহী কুছি তোমালোকৰ হৈ কনতে ন
অ আমাৰ ওচৰত ইযায় পৰা বেছি দূৰ নহয় পোন্ধৰ মিনিট মান লাগে।
অ অহ।
সোৱ টোপনি ধৰিছে নেকি।
নাই টোপনি ধৰা নাই বাৰু গৰমতটোহে বহুত। দিছটো সেইকাৰণে
অ হয় বাৰু।
উম তোমালোকৰ ফালে কেনেকুৱা গৰম
এইফালেও বহুত গৰম
হম।
বহুত গৰম উঠে ইয়াত আমি তাতে চাটৰ একে ওপৰত থাকো ন
হম।
তুমি মোলৈ কি কি লৈ আহিবা কচোন।
কি কি ই লোকেল ফল মূল চল মূল কিবা কিবি লৈ যাব লাগিব তোমালে।
উম। একো বনাই নাই
বনাই পিঠা চিৰা কিবা কিবি নিব লাগিব তেনেকে। বগা পিঠা তিল পিঠা চিল পিঠা এনেকে
তুমি বনবা জানা।
জানো অলপ চলপ আৰু ইমান ভালকৈ নাজানো।
ৰেচিপিটো কোৱাচন।
কি হ'ল কোনটো
উ তুমি কথা এটা জানানে মই আজিহে পাহৰিছো। আজিহে চাইছোঁ মই যে, মোৰ এটা পাৰ্চেল
অ'
তোমাৰ এদৰেচত পঠিয়াই দিম।
অ তুমিতো কৈছিলা হ'বলা মোক।
নহয় মোৰ মোৰ।
অ' তোমাৰ নিজৰ ভাগৰ।
একো নহয় তুমি ৰাখি থৈ দিবা। তোমাৰতাত ফিফটি ৰুপিছৰ পঞ্চাছ টকা।
অ'।
ৰাখি থৈ দিবা মই ঘৰলৈ যাওঁতে লৈ আহিম।
হব।
মই আজি হে চাইছো এড্ৰেছটো যে চেঞ্জ হৈ গ'ল।
কেতিয়া মানে আহিব?
ত্ৰিশ তাৰিখে দেখুৱাই আছে।
উম।
তোমাৰতোও ত্ৰিশ তাৰিখ দেখুৱাই আছে দুইটাই একেলগে যাব চাগে।
অ' মোৰ মই দি থোৱা পাৰ্চেলটা ত্ৰিশ তাৰিখে আহিব।
বা গোতেই কেটা। উম। মোৰ ন শিৱসাগৰ যাবলৈ মন আছিলে জানা।
কিয়?
উম তাৰ শিৱসাগৰৰ বিহু তাৰ ৰংঘৰৰ বাকৰি ধোৱা বিহুত চাবলৈ মন আছে মোৰ তুমিতো গৈছা তুমি মোক লৈয়ে নগলা।
তোমাৰ কলেজৰ পৰা ব ছুটি নপুৱাই ন।
উ এবাৰ মোৰ লৈ যাবা বিহুত।
হব। ক'ত ক'ত যাবা?
শিৱসাগৰ তুমি মোক চব ফুৰাবা ৰংঘৰ কাৰেং ঘৰ।
তলা
আৰু তলাতল ঘৰ, এইটো পুখুৰীত আহ শিৱদৌল জয়দৌল। আৰু পুখুৰীটোৰ নাম যে কি আছিলে?
জয়সাগৰ শিৱসাগৰ।
অ জয়সাগৰ শিৱসাগৰ পুখুৰী। এ পুখুৰী চবলৈকে লৈ যাবা। তুমি দুদিনমান থাকিবা নেকি গুৱাহাটীত?
উম তাকে দুদিনমান থাকিম।
উ এইবাৰহে তোমাৰে মূৰে চিনেমা চোৱা হ'ব দিয়া। এনে নহয়ে আমি দুটা চাম চাম বুলি প্ৰশ্ন সেইটোৱে নহবা তোমাৰ নিমিলে নহ'বা মোৰ নিমিলে। এবাৰ তুমি অকলে চাব নাপালা।
হেল্ল বাৰু কামৰ পৰা আজৰিও পোৱা নাই ন এতিয়া আজৰি পাইছো যাম দুয়টাই চাম।
সেইটোৱে।
হম।
মোৰ লগত চালে বৰিং নোহোৱা দিয়া।
নহয়ও নহয়ও। কোৱা আৰু,
উম! এতিয়া এতিয়াতো ভাত হোৱাই নাই তোমালোকৰ
নাই।
অ'
মাহঁত ঘৰলে আহিলে নে নাই?
মাহঁত গ'ল আজি ৰাতি যাব বুলি কৈছিলে।
আজি ৰাতি,
উম!
অ' দেউতাও তাতে আছেগে।
অ দেউতাও তাতে আছে।
উম!
মই ফটো চটো দেখিলে মই আহিলো ভাইটিটোলেহে মনত পৰে, ইমান কিউট মৰম লগা আমাৰ ল'ৰাটো ন
হয়। বন্ধ পালে গুচি যাবা তাৰ ওচৰলৈ এপাক
গ'লো নহয় দুবাৰ সেইফালে গলেও বৰ পইচা খৰচ হয়।
হম!
কি কৈছা?
এনেও তাৰ তেনেকুৱা জেগাবিলাক টাউন এলেকাবিলাক পইচাটো বেছিয়ে লয়।
হ'ব দিয়া বায়ে মোলৈ ফোন এটা কৰিছে মই তোমালৈ অলপ পিছত কৰি আছো।
হব।